হ
হেল্ল'
অ' হেল্ল'
অ' মোৰ মাতো শুনিছে?
অ' শুনি আছো, কি কৰি আছা?
অ' মই এনেই আছো। কি কৈছিলি? উ ভাল। সেইটো মই নাই পওঁ এতিয়া দুপোৰে পোৱজন নাই।
আচ্ছা আচ্ছা ঠিকে আছে দিয়া, অ' মোক খাই উঠিছো এতিয়া আমাৰ অলপ দেৰি হ'ল আজি বনাওঁতে।
অ' অ'।
উম, খবৰ ভাল?
ম খবৰ ভাল, তোমাৰ ভালনে?
উম, মোৰো ভালেই দিয়া।
অ' মানে ভালেই বিয়া আৰু মানে এনেকে।
হ
মাজে মাজে কল কৰি থাকিব লাগে ন এনেকে মানে মানুহে কি কৰি আছে হেল্থটো ভাল নে নহয় বা। হেল্ল'
হেল্ল' হেল্ল' হেল্ল'
অ' শুনিছা?
অ' অ' শুনিছোঁ।
অ' তোমাৰ বাকী হেল্থটো কেনেকুৱা ঠিক
অ' অ 'মোৰতো ঠিকে আছে। চলিছে মোৰো মানে এটা বেমাৰটো নাই ম মানে মৰি জল্ডি কৰিছিল ব এতিয়া ভাল হৈ গৈছিল।
আচ্ছা আচ্ছা অ' জণ্ডিষ্টটো বেয়া ন হেল্থৰ কাৰণে।
অ' বহুতে বেয়া মানে বহুতে বেয়া।
মানে কৰে মানুহো বডিটো মানে গৰম কৰি দিয়ে ন ভিতৰ ফালৰ পৰা।
অ' মানে গোটেই বিষ বিষ হৈ যায় মানে তাৰ জ্বৰ উঠি আহে যে।
অ' অ'।
ত' সেইটো কাৰণে মানে প্ৰব্লেম হৈ যায় আৰু জ্বৰ উঠি আহে বিষ হৈ যায় মানুহে এ ত আৰু মানে জণ্ডিচটো মানে হ'ব বেয়া মানে এইটো হ'লে মানে যেনেকে এতিয়া আজিকালি বহুত মানুহ জণ্ডিছ হৈ পেলাই মৰিছেও ত' সেইটোতো মানে সেনেকে বেয়া হয় না
অ মানে এইটো হেলো বহুত বেয়া
বহুত বেয়া কৰি দিয়ে বহুত বেয়া কৰি দিয়ে
আৰু তোমাৰ কি কয় জণ্ডিচটো হ'লে মানে এইবিলাক গৰম বস্তু খাব নালাগে ন যেনেকে ডিম হওঁক তেল হওঁক
অ প্ৰায় বস্তু খাব খাব নালাগে আৰু কণী খাব নালাগে ঠিকেই কৈছা গাখীৰো খাব নালাগে গাখীৰটো মানে গাখীৰ খাব নালাগে হালধি হালধি দিয়া বস্ তো খাব নালাগে আৰু ফ্ৰাই কৰা বস্তুবোৰ
অ আচ্ছা আচ্ছা মানে এই যে এইকাৰণে হেল টো যে ভাল কৰি থব লাগে মানে
অ অ দাইতটো ভাল হ'ব লাগে মানে তোমাক ভাল প্ৰটিন, ভিটামিনছ এইবোৰ ল'ব লাগে
অ গম পাইছো
আৰু মানে তোমাৰ নিজৰ হেল্থৰ কাৰণে তুমি মানে ডাক্তৰৰ পৰা মানে ভালকে তোমাৰ চেক আপ কৰাই ৰাখিব লাগে আৰু তোমাৰ ভালকে ইনফমেশচন ৰাখিব লাগে আৰু তোমা
সেইটোয়ে গম পাইছো বাৰু বাকী তোমাৰ হেৰি কি কি হৈছিলে তোমাৰ ভৰিতো যে বেয়া হৈছিলে যে তোমাৰ ভৰিটোৰ কাৰণে তোমাৰ হেল্থটো মানে অলপমান বেয়া হৈছিল ভাল হ'ল তোমাৰ ভৰিটো দুখ পাই আচ্ছা এইটো কাবাডী খেলোতে দুখ পাইছিলা ন?
অ অ কাবাডী খেলো বখ পাইছিলো
য় তুমি জানা এতিয়াতো মানে হেল্থৰ চাৰ্ভিচটো মানে আমাৰ দেশত ভালে হৈছে কিন্তু আগতেতো আমাৰ দেশত হেল্থ টো চাৰ্ভিচটো নাছিলে ন ভালকে
অঁ
হেল্থ কেয়াৰ নাছিলে তোমাৰ আৰু হস্পিটেল আছিলে যদিও মানে হস্পিতেলত মানে ইমান কে টেকনলজি নাছিল কি মানে কিবা এটা বেমাৰ ধৰা পক মানে কিবা কিবা বেমাৰ যে থাকে কেঞ্চাৰ হ লওক আৰু বেলেগ ডাঙৰ বেমাৰ যেনেকে থাইৰইড ব্লাড প্ৰেছাৰ হাই সেইবিলাকতো ডাঙৰ ডাঙৰ বেমাৰ ন সেইবিলাকতো অ চাবলে চেক কৰিবলৈ তোমাৰ টেকন'লজি নাছিলে আমাৰ হেল্থৰ চিষ্টেমত এতিয়াাতো বাৰু আছে বাৰু ন এতিয়া বহুত এডভানস হৈ গৈছে আমাৰ টেকনলজিটো হেল্থৰ
অ অ আজিকালিটো ভাল হৈ গৈছে মানে এডভানস হৈ গৈছে টেকনলজি আৰু মানে আজিকালিতো বুঢ়া মানুহ মোৰত জল্দিয়ে বেমাৰ হৈ যায় সিহঁত এইটো মানে ভালকে চাই ৰাখিব মানে সিহঁতকো ব্লাড প্ৰেচ টো বহুত হাই হৈ থাকে আৰু চুগাৰ বেমাৰতোত মানে আজিকালি হয়ে আৰু চবকে প্ৰায় প্ৰতিতি চবৰে হয়
টো মানে এইটো কি হয় ন মানে ডাঙৰ খ হ ন মানে আমাৰ যোনটো হেল থাকে ন মানে হেলটো উইক হৈ সেইখিনি অলপ কমজুৰিহে আহি থাকে ন সেইকাৰণে মানে এইখিনি বেমাৰে জল্দি মানে ধৰে মানুহ মানুহক
উম মানে এতিয়া হেল মানে এয়া তোমাৰ অকল বডিৰ কথাও নহয় ন এতিয়া তোমাৰ ফিজিকেল হেল্থটো ত ভাল থাকিব লাগে বাৰু আৰু তাৰ মেেল মেণ্টেল হেল্থ ভাল থাকিব লাগে। হেনক্ট্ৰ থাকিব লাগে ন অকল ফিজিকেলি হেল্ডি থাকিলে নহয় আৰু মানে তুমি মেণ্টেলিও মানে ভাল হেল্ডি থাকিব লাগিব।
তেওঁলোক মানে গোটেই চাইজ থাকিব লাগিব তেতিয়া তেতিয়া মানে মানুহৰ বডীটো মানে ভাল। কে থাকিব হেল্থটো মানে একেবাৰে ভাল হৈ থাকিব মানুহৰ।
অ' এতিয়া তুমি যদি ভালকে তোমাৰ যদি ফিজিকেল হেল্থ ভাল আছে, তাৰপিছত মেন্টেল হেল্থটো ভাল আছে মানে ষ্টেচ বেছি ল'ব নালাগে ন আৰু মানে পজিটিভ ভাবিব লাগে। কে আৰু তোৰ সেইবোৰ যদি ভাল আছে, তেতিয়া হ'লে তোমাৰ আহ লাইফ ভালকে থাকিব, এক্টিভ থাকিব আৰু তোমাৰ এনাৰ্জিও ভালকে প্ৰডাক্ট হ'ব প্ৰডিউচ হ'ব আৰু মানে তোমাৰ তেতিয়া বেছি বেমাৰো নহয়। আৰু তোমাৰ যদি হেল্থ টো যদি মেণ্টেল চেণ্টল ফিজিকেল হয় দুইটাই যদি নহ'লে কিবা এটা কামে কৰি যাৰ সেইটো কাৰণে তোমাৰ বহুত ভাল মানে তোমাৰ মানতো বহুত ভাল। যদি এতিয়া তোমাৰ মেণ্টেল হেল্থ টো বেয়া হৈ আছে। তোমাৰ তুমি সেইটো কামতটো ভালে কৰিব নোৱাৰিবা ন। মানে মেণ্টেল হেল্থ, ফিজিকেল হেল্থ, এইবোৰ মানে গোটকেইটা মানে ভালকে থাকিব। কি পালেগে?
সেইটোৱেইটো ন'! মানে, যিমান মানে, মানুহজন যিমান বয়স হৈ আহি থাকে ন'! সি হঁতৰ মানে, ডাইটটো মেইন জানা, ডাইটটো মানে, ভাল থাকিব লাগে। আৰু ৰাতিপুৱা উঠি পেলাই, যেনেকে তুমি অলপমান ৱকিঙত গ'লা। তেতিয়া মানে, স্বাস্থ্যটো ভাল থাকে ন' মানুহৰ।
অ' মানে এক্সচাইজ কৰিব লাগে, এক্সচাইজ মানে ৰেগুলাৰ কৰি থাকিব লাগে। পানীও খাই থাকিব লাগে, দেই। পানী মানে, ভালক হাইড্ৰেট থাকিব লাগে। শুৱা শ্লিপ শ্বেডিউলটো ভাল ৰাখি দিব লাগে, মানে ভালকে খোৱা-বোৱা কৰিব লাগে।
বেলেঞ্চ ডাইট ল'ব লাগে। মানে, নিউট্ৰিচন, প্ৰ'টিন সেইবোৰো খাব লাগে।
আহ, সেইটোৱেটো তোমাৰ মানে মানুহৰ কি কয় দিনত তিনি নহলে চাৰি লিটাৰ পানী খাবই লাগে জানা! সৰু হওঁক, ডাঙৰ হওঁক।
অ' খাবতো লাগে বাৰু।
আজিকালি, হেল্থত মানে, ইফেক্ট কি কৰিছে, টোপনিটো ন' টোপনিটো পূৰা নহ'লে বহুত খিনি বেমাৰ আহে। চ' মানে, এইটো যে ফোন, মোবাইল ফোন আছে ন'! মোবাইল ফো ফোনটো মানে, বেছি ব্যৱহাৰ কৰিব নালাগে, মানে, মোবাইল ফোন বেছি ব্যৱহাৰ কৰিলে, কি হয়, তাৰ ৰেডিয়েচনটো চ কুত পৰে। তাৰপিছত, টোপনিটো মানে, গুচি যায় মানুহৰ। গম পাইছা? সেইটোৱে, সেইটোৱে হেল্থত ইফেক্ট কৰে ন'।
অ' হ হ
সেইটোৱেতো, এতিয়া মানে, আৰু আজিকালি পোৱালী বিলাকে, কেনেকে ফোন টো চাই থাকে, তেতিয়াতো মানে, সিহঁতৰ চকু বেয়াই হ'ব।
অ'! সেই কৰোঁ, বেয়া হ'ব কাৰণে মানে, সিহঁতে যদি মোবাইলে চাই থাকে, ভিতৰতে থাকে, বাহিৰত যদি, খেলিব নাযায়। এতিয়া মানে, সিহঁতৰ ব টো মানে বিষ হৈ যাব আৰু।
সেইটোৱেতো ন'! এনেকে, তোমাৰ হেল্থটো ভাল থাকিবৰ কাৰণে, ডাঙৰটো কৰিবই লাগে কিন্তু ঘৰু পোৱালি অলপমান দৰ মানে এক্টিভিটিজ কৰিব লাগে ন যেনেকে খেলা ধলা হওঁক ঝোলা ঝুলিিছে নহলে বেলেগৰ লগত কথা পাতিছে কথা পাতিলে তোমাৰ মেণ্টেল হেলটো ভাল হৈ থাকে ন কমিউনিকেশ্যন স্কিলছটো ভাল হয় গম পাইছা সেইটোৱে কথা
হয় কি মানে হেল্থটো মানে তোমাৰ যদি ভাল হেল্থ থাকে তেতিয়া মানে তোমাৰ তোমাৰ যে লটো হয় সেইটো মানে আৰু ভালকে স্পিড হ'ব ভালকে হ'ব আৰু মানে তুমি কনচেনট্ৰেটো কৰিব পাৰিবা যদি সৰু পোৱালিৰ পৰা যদি যদি সিহঁতৰ যদি হেল্থটো বেয়া থাকে ত' সিহঁতে মানে ভালকে পঢ়িবৰ কাৰণে কনচেনট্ৰেটো কৰিব নোৱাৰিব ন। আ মানে হে সিহটো মানে ভাল ৰাখিব লাগে আৰু আৰু সিহঁতৰ মানে বেমাৰৰ পৰা দূৰ ৰাখিব থখিব মানে কনফিডেসও আনিব সিহঁতে যদি ভাল নাছে সিহঁতে ফিট আছে ত সিহঁতে কিবা কাম কৰ ৰি ভি
এতিয়া হেেল্থটো মানে এতিয়া িবাৰ হাইনে ডিপেণ্ড কৰে এতিয়া যদি সিহঁতে যদি ভালকে চাফাক কেে নাে তাকে সিহঁতো বেমাৰ হ'বই ন ত মানে হাইজিনো মানে ভালকে ৰাখিব লাগে আৰু সিহঁতে সৰুৰ পৰা শ শিকাব লাগে সিহঁতক ভালকে হাইজিন থাকিবৰ কাৰণে
ভালকে ক্লিন থাকিব কাৰণে সিহঁতৰ নিজৰ নিজৰ বডিটোো ভালকে আৰু মানে নিজৰ চাৰাডিংটো মানে ভালকে চাফা ৰাখিলে মানে ভাল আৰু ইহঁতৰে ভাল হ'ব
অ সেইটোয়েইটো ন যেনেকে তোমাৰ হেল গা ধোৱা আকৌ কিবা এটা তুমি যেনেকে কৈছা বাট চুমৰ পৰা আহি পেলাই ভালকে হাতটো ধোৱা ন
অ অ সেইবোৰ ৰাখিব লাগে
অ আৰু মানে কাপোৰ খিনি এবাৰ পিন্ধা পিছত ধুই দিব লাগে নহলে সেইখিনি লেতেৰা হৈ যায় ন কিবা জলছ বিলাক আহি যায় কীটানণু আহি যায় এইটোয়েইটো
আৰু মে আজি তি আজিকালিিতো পোৱালীিবোৰ মানে বেছিকে জ বহুত খোৱা হৈছে আৰু স্মকিং কৰে এলকহল কনজিউম কৰে। ত' সেইবোৰৰক দৰকৈ দিব লাগে আৰু
সেইটোয়ে এইবিলাক বস্তু খাব খ নালাগে আৰু এইবিলাক বেয়া বস্তু খাব নালাগে নিজৰ হেল্থটো অলপমান চাব লাগে ন
অঁ
সেইটোোৱে ব বাকী বাৰু তোমাৰ কিবা কথা হ'লে কব দে মোক জনাবা
অাম দিয়া তমাক আৰুমাৰ কিবা হেল্প লাগিলে কা দিয়া
তুমি হেল্থটো ভালকে ৰাখিবা ন
অ অ মই ৰাখিম দেিয় তুমও ভালকে ৰাখিবা দিয়া
হ'ব দিয়া
উ দে অ অ দয়া ঠিক আছে বাই বাই।